অ', কি কৰি আছা হে।
এ এনে আছো ৰ'বা তুমি।
এ ময়ো এনে আছো ৰ'বা তোমাৰ এনে অলপ ঘৰতে অলপ বহি আছো গৰম নে তোমাৰ, তাকেই। বাকী খবৰ পাতি ভাল নে
খবৰ পাতি ভালে দিয়া ঠিকে আছে আৰু তোমাৰ খবৰ পাতি কেনেকুৱা।
এই চলি আছোঁ দিয়া আৰু চলিব লাগে বাকী কিনো কৰিবা আৰু খবৰটো ল'বৰ হ নে দিয় আচোন চলি থাকে আৰু ভাল বেয়াৰ মাজত আৰু বাকী ভাত পানি খাল নেকি?
ভাত পানী খালো দিয়া এবাৰ।
পুৱাৰ ভাত খালা চা গে
অ ৰাতিপুৱাৰ ভাত খালো তাকে দিনৰতটো বনাব লাগিব ৰ'বা ৰাস্তকে-
টিকে টিকে বনা। বাকী কিবা কৰি আছা নেকি?
নাই ৰ'বা এনেই আছো কিবা কিবি। পিছে অ বহুত। গৰম নকবা আৰু মোবাইলতটো হাতত লৈ বহি থাকোতে যায় গৰমৰ কাৰণে- সময় কেতিয়া পাৰহৈ গমেই নাপাও
অতি সোনকালে মানে সেই খতম হ'ব ধৰিছে আৰু মানে এই সিদিনা তোমাৰ দুহেজাৰ ছাব্বিশ। পৰিছিলে আৰু ত আজি তোমাৰ দুহেজাৰ ছাব্বিশ পচ পালেই তোমাৰ এই জুনৰ মাহতো তোমাৰ শেষ হ'বলৈ আহিছে। তোমাৰ কি কবা তোমাৰ সময়ৰ মহিমা-
সময় ৰৈ নাথাকে দিয়াচোন আৰু নালাগে আজিকালি যে দিনবোৰত চৌ্ববিশ ঘন্টা থাকে কিবা বাৰ ঘন্টাতে দিনবোৰ শেষ হৈ যোৱা যেন লাগে।
একদম টিক কৈছে দিয়া মানে মানুহে যিটো ধৰ সময়ত মানে এ মানুহে আৰু কবলৈ গ'লে আমিয়ে ধৰিলো। আমি যেনেকে তোমাৰ সময়টো বৰ্তমান নষ্ট কৰি আছোঁ। আৰু সেই সময়টো তোমাৰ কিন্তু মানে ভাল নহয় আৰু মানে কামটো আমি ভাল কৰো নাই কিন্তু যিটো যিটো- ধাৰণাত আমি সময়বিলাক মানে অবাবত নষ্ট কৰোঁ এই ধৰি লও মোবাইল হওক বা তোমাৰ- এনে থকা হওক এনে আৰু ঘুৰা ফুৰা বা তোমাৰ অন্যান্য যিবিলাক আছে আৰু সেই বিলাক যেনেকে আমি সময় বিলাক নষ্ট কৰি আছো ন সময় নষ্ট কৰাতো কিন্তু ভাল হোৱা নাই আৰু মানে। ধৰি লোৱা আমি এটা কিবা কাম হওঁক বা তোমাৰ কিবা এটা ভৱিষ্যত কিবা এটা কৰিবলৈ আৰু- ত আমাক কি দৰকাৰ আমাক দৰকাৰ তোমাৰ আহ নিজৰ যিটো কাম আছে বা নিজৰ যিটো অ কামত এটা মানে যত তোমাৰ গুৰুত্ব দিব লাগে সেই গুৰুত্বটো আমি বৰ্তমান সময়ত কমকে দিওঁ। আৰু সেইকাৰণে মই ভাবো যে- অ আমাৰ যিটো সময় এই সময়টো আমাৰ কাৰণে বহুত মূল্যবান আৰু তুমি জানে যে- আমাৰ কাৰণে সময় ত ল নাথাকে আৰু ত সময় কোৱা হয় তোমাৰ যে সময় হেনো ন দৰে মানে- সদায় বৈয়ে থাকে আৰু ত নৈ যেনেকে তোমাৰ বৈ থাকে। মানে কাৰো কাৰণে নৰখে তোমাৰ মানে বেছি ধলে তোমাৰ বেছিকে- সেনেকোৱা আৰু ত ঠিক তেনেদৰে তোমাৰ সেই সময় তোমাৰ বৈ থাকে আৰু সময়ত তোমাৰ কোনো শেষ নহয় সময় মানে কিবা হনো কিবা পৰিছিল নহয় কিবা এটা আছিল নহয় নহয় কিবা সময় আনো কিবা টিকনিডাল হেনো কিবা এনেকে কিবা এটা আছে মই ভালকৈ পাহৰি গৈছো ব আৰু তুমি জানাচোন ক'বাচোন বাৰু মই বাৰু পাহৰি গৈছোঁ এদি য়া মানে সময়ত যদি আমি সদ ব্যাৱহাৰ নকৰো তেতিয়াহ'লে সময়ো আমাক সন্মান নকৰিব আৰু যিদিন আমি এনেই আৰু অবাবত সময় নষ্ট নষ্ট কৰি থাকোঁ আৰু এই ধৰি লোৱা আজিকালি যিটো প্ৰজন্ম আছে বা তোমাৰ ধৰি লোৱা আমিয়ে ধৰি লোৱা আমি তোমাৰ দিনৰ দিনটো এনেকৈ ঘৰতে বৈ মোবাইল চাই থাকোঁ বা অন্য যিবিলাক কাম হওক বা ধৰি যিবিলাক কাম আমি কৰিব লাগে সেইবিলাক নকৰো সেইবিলাকৰ ফলত কি হয় সেইবিলাকৰ ফলত তোমাৰ আমাৰ যিটো মানে এটা দক্ষতা এটা গঢ় লৈ উঠিব লাগে সেই দক্ষতাটো গঢ় লৈ উঠে বা ধৰি লওক কিবা এটা কাম শিকিবলৈ ইচ্ছা নাযায় কেৱল তোমাৰ মোবাইল ফোন চোৱা বা অন্যান্য যিবিলাক কাম আছে সেইবিলাক কৰি থাকিব মন যায় মানে যতমান সময়তটো এনে নষ্ট হয় যত তোমাৰ কোনো অ একো লাভ নহয় বা তোমাৰ ধৰি লোৱা এই তুমি কিবা কৰিব খুজিছা ত তোমাৰ একো মানে ইচ্ছা যোৱা নাই সেনেকুৱা আৰুো মই ভাবো যে এই যিটো সময় আছে এই সময়টো যদি আমি এতিয়াৰ পৰা সত ব্যবহাৰ নকৰো আৰু তেতিয়াহলে মই ভাবো আমি ভৱিষ্যত একো কৰিব নোৱাৰিম আৰু কাৰণ ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে বা তোমাৰ মই এবাৰ আৰু এই যিবিলাক ডাঙৰ মানুহ সেইবিলাক মানে ইন্টাৰভিউ এটা শুনিছো তেওঁলোকে কৈছিল যে যে সময় যিটো আছে সেই সময়টো মানে তেওঁলোকে এনে ব্যৱহাৰ কৰিছিল যে তেওঁলোকে মানে বেলেগ কাম কৰিবলৈ সময় নাপায় আৰু তেওঁলোকে যিটো নিজৰ কাম আছে নিজৰ কামতে বস্ত মানে ধৰি লোৱা তেওঁলোকৰ অ তোমাৰ এই যিবিলাক থকা ডাঙৰ ডাঙৰ কোম্পানী থাকে ত সেইবিলাক কামতে তেওলোকে ব্যস্ত হৈ থাকে ত সেনেকে তেওঁলোকে আজি ইমান ডাঙৰ মানুহ এজন হ'ব পাৰিছে ঠিক তেনেদৰে আমিও তোমাৰ এজন ডাঙৰ মানুহ হ'বলৈ হ'ব আমি সেইবিলাকে কৰিব লাগিব কাৰণ তোমাৰ সময় যদি আমি তেতিয়া মানে যেতিয়া তোমাৰ সময় সুবিধা দিয়ে তেতিয়া যেনে সুবিধাটো আমি ল'ব নোৱাৰো ত তেতিয়া তেতিয়া আমি কেনেকৈ ডাঙৰ মানুহ হ'ব পাৰ তেতিয়া আমি কেনেকৈ তোমাৰ পইচা মানে ইনকাম পাৰিম ত আজিকালি জানাই তোমাৰ পইচাটো ইমান গুৰুত্বপূৰ্ণ হৈ গৈছে সমাজ এখনত পইচা নাথাকিলে আজিকালি মানুহে মানে একোৱেই নাভাবে ক'বলৈ গ'লে তো সেইকাৰণে আমি সময়ৰ কাম সেইসময়ত কৰিলে আৰু আমি তোমাৰ পিছলৈ ভাল‌ হব ন ধৰি ল তোমাৰ আজি কালি - কালিলৈ পেলাই থলে আৰু আমিতো সদায় কৰো স আমি পঢ়াৰ ক্ষেত্ৰতে উদাহৰণ দিবলৈ গ'লে আৰু- এই পঢ়াৰ ক্ষেত্ৰতে ধৰি লোৱা আমি কি কওঁ যে আমি কালি পঢ়িম কালি পঢ়িম কালি পঢ়িম কালি পঢিম সেনেকে সেনেকে তোমাৰ কি হয় এনেকে সনেক তোমাৰ যিটো পৰীক্ষাই পৰীক্ষাটো আহ পোন ত তোমাৰ একদম এনেকে মোৰতো বহুত বাৰ হৈছে ধৰি লওক মই পৰীক্ষাৰ আগতে ধৰি লোৱা যেতিয়া এটা ধৰি লোৱা আম আৰু চেমেষ্টাৰ এটা আৰম্ভ হল চেমেষ্টাৰ প্ৰথম সেই
ক্লাছ গৈ থাকিলোঁ বা কলেজ গৈ থাকিলোঁ তাৰপিছত তোমাৰ যিটো পঢ়িম পঢ়িম বুলি ঘৰত আহি কিনে সেইটোলে পঢ়াই নহয় আৰু মানে কালি পঢ়িম দে আজি এনেকুৱা লাগিছে আজি মোবাইল চাও অলপ আজি অলপ এনেকুৱা আজি অলপাত ফুৰিব যাও আজি ধৰি লোৱা আজি এ এনে ভাগৰ লাগিছে নপঢ়ো সেনকে থৈ থৈ যেতিয়া কালি গালি বুলি কৰিম নহ সেই কালি গালি কৰাতে কৰাটোচোন আমাৰ পৰীক্ষা আহি এনেক ত ম বহুত বাৰ পৰীক্ষা দিছো আৰু মানে সেই পৰীক্ষাৰ আগদিনা পঢ়ি পৰীক্ষা দিব লগা হয় লাষ্টত যাই যায় যিমান তুমি নাভাবা যে মই আজি পঢ়িম যে মই আহ এতিয়া পঢ়িম এইটো নহয় নোহোৱা হৈছে মানে এতিয়া মানে যিটো সময়ৰ সদ্ ব্যৱহাৰ সেইটো আমি কৰিব নজানাই হয়ছো যেতিয়া মোবাইল ফোন আহি গমও নাই মানে মই ভাবো আৰু এই লকডাউনৰ যিটো সময় মই লকডাউনৰ পিছৰ যিটো সময় মানে দুই হেজাৰ বিছ বুলি কওঁ আৰু এই দুইহেজাৰ বিছৰ পৰা যিটো সময় যি দ্ৰুত গতিত আৰু আগবাঢ়িব ধৰিছে সেই দ্ৰুত গতিত কিন্তু সময় কিন্তু আমি আগতেই আগবঢ়া দেখা দেখা নাছিলো ধৰি লোৱা দুই হেজাৰ ঊনৈশ দুই হেজাৰ ঊনৈশৰ যিটো আগৰ সময় আছিল আগৰ সময় কিন্তু আমাৰ যিটো এটা স্মৃতি বা আমাৰ যিটো সময় সেই সময়তটো মানে এটা নিয়মিত গৈছিল আৰু। মানে এনেকুৱা নহয় যে দেৰিকে দেৰি হৈছিল বা এনেকুৱা নহয় যে, সোনকালে গৈছিল মানে নিয়মিতভাৱে পাৰ হৈ গৈছিল সময়বিলাক। কিন্তু এতিয়া তোমাৰ যেনেকৈ সময়বিলাক পাৰ হ'ব ধৰিছে ন! ত' সিদিনা দুহেজাৰ পঁচিছ বা তোমাৰ ধৰি লোৱা ছাব্বিশ-চৌবিশ আছিল বা তেইশ আছিল। আজি তোমাৰ দুহেজাৰ-ছাব্বিশ পালে। এতিয়া লাহেকে তোমাৰ দুহেজাৰ-সাতাইশ পাব। ত মানে সময়তো মান কেনেকুৱা ধৰণৰ ন? মানে ৰৈয়ে নাথাকে আৰু। কিন্তু আমি সময়ক একো গুৰুত্ব দিব নাজানো ক'বলৈ গ'লে। বাকী তুমি কি ভাবা? এই সময়ৰ ওপৰত
এ সময় বুলিলেনো কি বুজিবা! সময় হৈছে মানে, সময়টো এটা সম্পদ যিহেতু আৰু যাক আমি সঞ্চয় কৰিব নোৱাৰিলে, আমাৰে ভৱিষ্যতৰ কাৰণে দিগদাৰ হৈ যায় আৰু। আমি যদি প্ৰতিদিনে একে সময়ে পাওঁ দিয়াচোন। যিমান যি হ'লেও, সদায় আমি এটা সময়ে পাওঁ। এইখিনি সময়ে পাওঁ, কিন্তু আমি সেই কোনো-কোনোৱে সেই সময়খিনি মানে কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত মানে সফলতা নিৰ্ভৰ কৰে যে সেইখিনি কথা নাভাবোৱেই আৰু। যদি আমি বৰ্তমান যদি সময়ত কথা নাভাবো হয়তো, ভৱিষ্যতত আমাৰ এটা ডাঙৰ মানে বিফলতা আমি দেখিবলৈ আৰু প্ৰথমতে আমি বাস্তৱসন্মত লক্ষ্য সৃষ্টি কৰিব লাগে। একেদিনে বহুত ক কাম কৰা চিন্তা কৰি, আহ-অগ্ৰাহী ঠিক কৰি কৰিব নালাগে। মানে ধৰি লোৱা যি কাম এটা আটাইতকৈ গুৰুত্বপূৰ্ণ, সেইটো আগতে কৰি ল'লেই হৈ যায়। এতিয়া বহুতে সুধিব অগ্ৰাহীৰ মানে কি? আগ্ৰহীৰ মানে কামৰ মানে আ ভিতৰত মানে কোনো এটা কাম আগতে কৰা প্ৰয়োজন যোনটো, আৰু সেইটো নিৰ্ধাৰণ কৰা হয়। ধৰি লোৱা কাইলৈ পৰীক্ষা আছে প্ৰথমে পৰীক্ষাৰ প্ৰস্তুতি কৰিব। লাগে। তাৰ পিছত কামবোৰ কৰিলে হৈ যায়। আৰু বহুতে ভাবে বিশ্ৰামে হয়তো সম মানে সময়ৰ, সময় নষ্ট কৰাৰ কাৰণ এটা। কিন্তু সেইটোতো নহয় দিয়াচোন। আ বিশ্ৰাম, টোপনি, খেল-ধেমালি আৰু স্বাস্থ্যৰ যত্ন যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। অহ সুস্থ শৰীৰ বা শান্ত মন থাকিলে মানে সময়ৰ ভাল ব্যৱহাৰ হয়। যিখিনি কাম আমি কৰোঁ যিখিনি সময়ত কৰো। সেইখিনি হয়তো তেতিয়া ভাল ব্যৱহাৰ কৰিব পাৰো। আৰু সময়ানুৱৰ্তিতাৰ মানে, সময়ৰ কাম কৰা আৰু সময়ত উপস্থিত হোৱাটো আৰু যদি ই আমি যদি এটা ধৰি লোৱা ক'বাৰ অনু গৈছো। যায় কিনে যদি আমি সময়ত যাব নোৱাৰো, দশটাত মাতিলে আমি বাৰটাত যাই পাওঁ। তেনেহ'লে সেইটো আমাৰ মানে সময়ক অপব্যৱহাৰ কৰা আৰু। আৰু সময়ানুবৰ্তিতাই মানে শৃংখলাবদ্ধ, দায়বদ্ধ বোধ আৰু আনৰ প্ৰতি মানে সন্মান দেখুৱাত বুজায়। যদি আমি কোনো সভা বা ক্লাছত যদি দেৰিকে যাওঁ, তেনেহ'লে সেই মানুহজনক বা সেই সমাজ এখনক মানে, মানে আমি সময় নষ্ট কৰা হয়। আৰু আজিকালি চাবাচোন। অ' বহুতে আ ধৰি লোৱা যেতিয়া বিহু সন্মিলনী এখন পাতে, তেতিয়া বিহুখনত সময় দিয়া হয়, ধৰি ৰাতিপুৱা দশটাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। কিন্তু মানুহে নিজৰ মনতে এটা ভাবি লয়। দশটাৰ পৰাই দিছে মানে দশটাত আৰম্ভ নহয়। এঘাৰটা যদি সেইখিনি মানুহে যদি ভাবিলে হয় যে, নাই দশটাতে আৰম্ভ হ'ব। আমি দশটাত উপস্থিত হ'লেহে হা বস্তুখিনি আৰম্ভ হ'ব। তেতিয়া হয়তো সেই কথাটো কোনো নাভাবিলে হয়। হৈ যে হয় দশটাতে আৰম্ভ নহয়, দেৰিকে আৰম্ভ হ'ব। সেনেকুৱা টাইপ কথা দিয়াচোন এতিয়া। অকল আমি নিজৰখিনি ভাবিলেই নহ'ব, এতিয়া যদি আমি বেলেগৰ খিনিও ভাবিব লাগিব। এতিয়া, কিছুমান মানুহৰ সময়ৰ কিছু সৎ ব্যৱহাৰ কৰে বহুত মানুহ দেখা পাইছো, দশটা বুলি ক'লে সেই মানুহজন দশটা বজাত আহি কিনে উপস্থিত হয়। ত' সেই মানুহ এ-এজন সময়ৰ সৎ ব্যৱহাৰকাৰী মানুহ। আৰু সময়ৰ মূল্য সমাজৰ উন্নত যিটো বহুতো কাম কৰিছে। সময়মতে বিদ্যালয়, কাৰ্যালয়, চিকিৎসালয় বা যান-বাহন বিভিন্ন চলা সেৱা আৰু সমাজৰ কাম সঠিকভাৱে আগবাঢ়ে। সময়ৰ প্ৰতি সন্মান থকা ব্যক্তি জন শৃংখলাবদ্ধ আৰু উন্নতও হয় দিয়াচোন। সেই তেনেকুৱা ধৰণৰ কথা আৰু যদি আমি সময়ত যদি বিদ্যালয়খনত উপস্থিত হ'ম। বিদ্যালয়খনত সময়ত উপস্থিতি নহ'লে হয়তো আমাৰ এটা কালাংশ বাট পৰিব পাৰে। সেনেকুৱা ধৰণৰ বহুত কথাই আহি পৰে, এতিয়া যদি সময় যদি আমি ব্যৱহাৰ নকৰো, তেতিয়াহ'লে হয়তো আমি জীৱনত সফল হ'ব নোৱাৰো। হেনে ধৰণৰ কথা এ সময়ৰ কথা কবলৈ গ'লে কি হব সময়ে সময় মানে কেতিয়াও ৰৈ নাথাকে। এই ৰৈ নাথকা সময়তোকে আমি ৰৈ নিজৰ বাবে সেই সি এ মানে- সময়ৰ লগতে মানে সমান ভাৱে গতি কৰিব লাগিব তেতিয়াহে হয়। আমি উন্নতিৰ শিখৰত স্থাপন হব পাৰিম সেনেকুৱা ধৰণৰ কথা দিয়া।
এ হৈ দিয়া একেবাৰে ঠিক কৈছা। বাকী সময়ৰ কথানো কি কম আমি এতিয়া বহুত কথা পাতিলো আজিলৈ হ'ব দিয়া নহলে।
অ দিয়া দিয়া।